হেল্ল' হেল্ল'।
অ', কোৱা, উম কোৱা।
কি কৰি আছা?
অ', মোৰ অলপ এ গা বেয়া যে।
হয়, নেকি অ' কি হ'লে?
অলপ মানে সেই চৰ্দি হৈ আছে!
হয়, নেকি এ পানী পানীত জিকিছিলা নেকি?
অ', ইমান বৰষুণ দি আছে যে পানীত জিকি
হয়।
অ', তাৰপিছে অ', এতিয়া বতৰটো কেনেকুৱা হৈ আছে তোমাৰ পিনে?
ৰ'বা ৰ'বা। কোৱা।
বতৰতো এতিয়া শুনা শুনা পাইছেন?
বতৰটো মানে আমাৰ পিনে মানে অলপ সেয়ে হৈ আছে বৰষুণ দি আছে যে মানে চৰ্দিও লাগিলে আজি অলপ জিকিছিলো। উম, কোৱা।
এতিয়া কি কৰি আছা?
এতিয়া বহি আছো বাহিৰতে।
খানা-খানা বনালা?
অহ কি ক'লে?
খানা বনালা বুলি ক'লোঁ।
খানা মই নবনাওঁ, মোৰ মানে চৰ্দি হৈ আছে ন আজি মায়ে বনাব সেইকাৰণে মই নবনাওঁ।
হয়, নেকি কি বনাবা?
কোৱা উম। মই আজি মই নবনাওঁ মায়ে বনাব আজি।
অ', মই আজি অলপ মাংস আনিছিলোঁ। সেয়া আজি মই গ্ৰেভি টাইপ বনাই খাম। উম, খাম বুলি ভাবিছিলোঁ। এ এনেকুৱা ঠাণ্ডা বতৰত অলপ অ' মাংস চাংস খাবৰ কাৰণে ভাল লাগ। উম মই আনিছোঁ। তাৰ পিছে এনেকুৱা ঠাণ্ডা বতৰ মানে মাংস চাংস খাবৰ কাৰণে ভাল লাগে সেয়াই।
কি ক'লা? কোৱা। কোৱা।
শুনা পাই আছেনে মই শু অ' শুনা পোৱা নাই যদি ৰাখো।
অ', শুনা পাই আছোঁ কোৱা।
অ', কি বোলে!
তুমি মোৰ মাততো ভালকে শুনা পাইছানে?
অ', পাই আছোঁ বাৰু, এনেকুৱা ঠাণ্ডা বত তোৰ মানে আ শাক পাচলি খাবৰ কাৰণে ভাল লাগে আৰু।
কি ক'লা তুমি ঠাণ্ডা বতৰত কোনোবা শাক পাচলি খাই নেকি! গৰমত হে খায়।
মাংস-মাংস কওঁঁতে-কওঁঁতে তুমি শুনাই নোপোৱা, সেইকাৰণে শাক-পাচলি কৈ দিলো আৰু। তেতিয়া পৰা মাংস-মাংস কৈ আছিলো, চিঞৰি আছিলো, তুমি মানে কিবা
মইটো তোমাক কৈ নহয়, মই সেই চৰ্দি লাগি আছিল যে, মই সেইকাৰণে মানে শুনা পোৱা নাই ভালকে। চৰ্দি লাগিলে মাথাটো অলপ কাম নকৰে ন! মানে হেয়া হৈ যায়, চৰ্দি হ'লে মোৰ মাথা ইমান বিষাই, অলপ কামো নক কৰো, মাথাই ইমান মানে, একো শুনাও নাপ পাওঁ, ঘৰতো মায়ে কিবা-কিবি কৈ থাকিব, মই শুনাই নাপাওঁ, হেয়া হৈ যায় চৰ্দি কেতিয়াবা জ্বৰো হয়, তোমাৰ হয়নে এনে বেমাৰ-চেমাৰ?
মোৰ তেনেকুৱা বেমাৰ-চেমাৰ নহয়, বেমাৰ হ'লে ডাঙৰ বেমাৰ হৈ যায় একেবাৰে।
অ, কেনেকুৱা বেমাৰ, অ, ডাঙৰ মানে কি বেমাৰ হয় তোমাৰ?
জ্বৰে আহে, জ্বৰে আহিলে বহুত জ্বৰ আহে। মাথা-চাথা বিষায়, অ, একেবাৰে মাথা একেবাৰে মানে উঠিবই নোৱাৰো হয় যাওঁ। বেমাৰ হ'লে, নহ'লে মানে এক- দুই বছৰৰ কাৰণে একো নহয় তেনেকুৱা বেমাৰ।
অ, অ, এনেকুৱাতো মোৰো হয়, মানে মোৰো মানে বেমাৰত দিগদাৰ হয়। চৰ্দিটো হৈ থাকে, যেতিয়াবা জ্বৰ হ'লে আৰু, জ্বৰ হ'লেতো এই চবৰে এনেকুৱা কুৱাই হয়, তোমাৰ চৰ -জ্বৰ হ'লেতো তোমাৰ মানে বিচনাতে পৰি থাকে, এনেকুৱা হয় যায় আৰু জ্বৰ হ'লে। তোমাৰ চৰ্দি-কাহ হ'লেতো ইমান হে নহয়, ইমান বেমাৰ নহয় আৰু।
অ, চবৰে আৰু চবৰে হে বেলেগ-বেলেগ আৰু। কাৰো কিছুমানে সৰু-সৰু বেমাৰ হৈ থাকে, ডাঙৰ বেমাৰ নহয়। আৰু কিছুমানৰ একেবাৰে ডাঙৰ বেমাৰ হয়, সৰু বেমাৰ
এনেইটো, তোমাৰ মত ডাঙৰ বেমাৰ হোৱটো ভাল নে‌, মানে- মানে স মানে যিমান বছৰত এবাৰ হোৱাতো ভাল নে, মানে বছৰে-বছৰে যেনেকা মাহত এবাৰ-দুবাৰ সেনেকা হোৱা হৈ থকাটো ভাল!
বেমাৰ হোৱাই বেয়া, শৰীৰৰ কাৰণে স্বাস্থ্য থকাই ভাল।
হয়, মানুহেতো বেমাৰ হৈ থাকে। এনেও সেইটোতো হয়েই আৰু, সেইটোতো চবৰে হয়, মানে কিছুমান মানুহ থাকে আৰু মাই
চবেতো, বা চবেতো নাভাবে তোমাৰ বেমাৰ হ'ম বুলিয়ে। নিজে হয় ন বেমাৰটো, হেয়াই আৰু, বেমাৰটো মানে
স্বাস্থ্য ভালকে আৰু সেই ন, ন মানে ভাল কেই তোমাৰ এই খোৱা-চোৱা হেইটো ভালকে নাচ খালী আৰু তোমাৰ বেমাৰতো হয়ে ন! খাদ্যবোৰৰ তোমাৰ নিজে যেনেকা পানীত জিকিলে হ'ল, কিছুমান পানীত জিকিলে কিছুমান এলাৰ্জি থাকে, কিবা সেইটোৰ। হ'ল আৰু তোমাৰ সোৱাদ তো কিমান গৰমত মানে কিবা-কিবি খাই দিলেও পেট বেয়া হৈ যায়, সেনেকুৱাও বেমাৰ হৈ যায়। কিছুমানৰ, বহুত ধৰণৰ আজিকালি হেয়েম তোমাৰ হৈ যায় আৰু যেনেকা পলিউচন হয়, ৰাস্তাত যেনেকুৱা খুজ কাঢ়িব গ'লে তোমাৰ সেই ধূলি-বালি নাকত সোমাই যায়, সেই সেইটো আৰু ধূলি-বালি সোমাই কিনে নাকত সেই তোমাৰ বেমাৰতো সেই তাৰে পৰাই হয় ন, মানুহ বিলাকে থৰি না জানে যে সেনেকুৱা কৰি হয়, আৰু জানিলেও মানুহেতো মাস্ক নলগাই না! মাস্ক নিপিন্ধে, এ মানে নিজে আৰু সেনেকুৱা কৈ হৈয়ে যায় আৰু বেমাৰতো হয়ে তোমাৰ চবৰে মানুহৰ বছৰতো হয়ে এবাৰ নে দুবাৰ বেমাৰ হয়
যেনে মানে যোনবোৰ মানুহে বেছি কষ্ট কৰে ন সিহঁতৰ বেমাৰ তো বহুত কম হয় আৰু যোনে মানে বেছি গা কচ কষ্ট নকৰে
ন ঘৰত বহি থাকে অকল সিহঁতৰ মানে সেনেকুৱা বেমাৰ নহয় আৰু আৰু মই শুনা পাইছো যে ঘৰত বহি থকা মানুহৰ ত বহুত বেমাৰ হয়
সেইটোয়ে ক'লো তোমাৰ যোনে কষ্ট কৰে তেহঁতৰ বেমাৰ নহয়।
অ অ সিহঁতৰ মানে বেমাৰ নহয় মানে হেইটো তুমি ক'লা ন মানে যেনেকুৱা যোনে ক কষ্ট কৰি সিহঁতৰ বেমাৰ নহয় হ'লেও মানে এবাৰেই হয় ন
অ মানে হ'লে মানে কেতিয়া নহয়ে বেছিভাগ নহয়ে তাৰ মানে শৰীৰটো একদম মানে সুস্থ থাকে ন কাম চাম কৰি থাকে অ কষ্ট কৰে সেইকাৰণে মানে শৰীৰটো সুস্থ থাকে খোৱা লোৱা খাদ্যও ভালে থাকে থাকে কষ্ট কৰিলে ভোকো লাগে ন তোমাৰ সেইকাৰণে শৰীৰটো সুস্থ থাকে। তাৰে এই কাৰণে আৰু তাই পিছে তুমি এনেই কষ্ট কৰা নে ঘৰৰ?
অ ঘৰতো তোমাৰ অ ঘৰতো মই কষ্ট কৰো মই বাহিৰতো যাওঁ ঘৰতো কষ্ট কৰোঁ। আৰু সেইটো কৰিলেও মানে বেমাৰতো হয়ে তোমাৰ বেমাৰতো কেতিয়াবা গাতো অলপ দুৰ্বল লাগিলে হেনোকাও হয় ন দুৰ্বল দুৰ্বল লাগি যায় আৰু সেইটো নহয় যে তোমাৰ ক কষ্ট কৰিলে মানে নকৰিলে সেইটো কথা নহয় মানুহৰ কেতিয়াবা হঠাঁতে বেমাৰ হৈ যায় আৰু হেটো মানুহে নিজে ক'ব নোৱাৰে ন এই‌ তোমাৰ কষ্ট কৰা মানুহ বিলাক সেইটো বুজো আওঁ যেনেকুৱা তোমাৰ কিবা কিবি খা খানা খাদ্যয়ত মানে সে বাচি নচলে খাদ্যত যিতি খাই দিয়ে সেইটো
মই দেখিছো কষ্ট কৰা মানুহৰ মানে অলপ বেমাৰতটো কম হয় আৰু মই যিমানো দেখিছো আৰু যিমানো মানে আমাৰ দেউতাহঁতে বহুত কষ্ট কৰে সিহঁতৰ মানে বেমাৰ
অ অ হয় নেকি কি মানে বহুত দেউতাই মানে কি কৰে ইমান কষ্ট?
এনেই ঘৰৰ কাম চাম কৰি দিছিলে আগত মানে এতিয়াতো নকৰে বাৰু হে এতিয়া তেনেকুৱা একো নকৰে আগতে মানে তেনেকুৱা ঘৰৰ কাম চাম কৰিছিলে আমাৰ ঘৰত
অ মানে ঘৰতে কাম কৰিলেও মানে সেইটো মানে কষ্ট বা মানে বেছিকে কষ্ট কৰিলে
আমাৰ গৰু আছে আমাৰ গৰু আছিল নহয় একদম মানে ঘৰত মানে এ ঘাঁহ কাটিব লাগিছিলে তাৰ পিছে গৰুবোৰক দানা দিব লাগিছিলে আমাৰ এৰা গৰু নাছিলে বান্ধি থোৱা গৰু আছিলে এ মানে অ বহুত বহুত মানে এইটো কৰি ৰাখি
অ কিন্তু গৰু থকা মানুহ বোৰৰ বহুত কষ্ট হয় এইটোতো মইে জানো এই তোমাৰ গৰু থাক কা মানুহ বিলাকৰ ম তেনেকুৱা তোমাৰ কিবা খাদ্যটো দিব লাগে গৰুৰ কিবা কিবি সেই দানা কলা যে কিবা কিবি সেইটোত দিব লাগে ঘাঁহ দিব লাগে অ আৰু তোমাৰ সেই চাই থাকিব লাগে। গৰুতো গৰুতো যেনেকুৱা তোমাৰ টাইমত টাইমত যেনেকা তোমাৰ হে গুই টো গৰু, মানে টাইমতে ঘাঁহ অ' খাদ্য দিবই লাগে, কাম চাম কৰিব লাগে, সেই সেইটোৱে হয় আৰু, কষ্ট আছে আৰু সেইটোতো কষ্ট আছে গম পাওঁ আৰু সেইটো কষ্ট বহুত আৰু বহুত মানুহে এনেকুৱা যেনে হাজিৰা কৰা, হাজিৰা কৰা মানুহ বিলাকৰো বহুত কষ্ট ষ্ট থাকে, সিহঁতে হাজিৰাও কৰে, গধুৰ গধুৰ বস্তু দাঙে, সেইয়ে সেইটোকাৰণে বহুত আৰু এনেকুৱা আমি মানে বহুতে মানে তোমাৰ গধুৰ বস্তু ডাঙিব মানে নোৱাৰে ন সেয়া, কিন্তু যোনে যোনে দাঙে আৰু সেইটো কৰিলে, বহুত কষ্ট হয়, সেইবিলাক মানে আমি কৰিব নোৱাৰোঁ। সেইকাৰণে আৰু সিহঁতে গধুৰ বস্তু দাঙে, ত' সেইকাৰণে চাগে সিহঁতৰ ইমান বেমাৰ নহয় চাগে, কিন্তু হ'লেও মানে সিহঁতৰো হয় বহুত, সেনেকুৱা-যেনেকুৱা গধুৰ বস্তু টো ডাঙুতেনে তোমাৰ, পেটৰো বেমাৰ হয় ন, পেটৰ বেমাৰ বহুত থাকে, পেটৰ অসুখ থাক কে তোমাৰ, পেটটোকে কিবা হৈ যায় ন তোমাৰ, পেটৰ ভিতৰত যে এটা কিবা হেৰি হৈ যায় অ' অ', সেইটো, আৰু তোমাৰ মানে অলপ বুঢ়া হ'লেতো তোমাৰ ভৰি চৰিও বিষাই ন, বুঢ়া হ'লে ভৰিৰ বিষ ষায়, গা বিষায়, হাত বিষায় অ', জইন বোৰ বিষাই, বহুত তেনেকুৱা মানে কষ্ট কৰা মানুহ বিলাকৰ তোমাৰ যিটো তুমি ক'লা বেমাৰ নহয় বু পতকে, কিন্তু যেতিয়া বুঢ়া হয় ন, বুঢ়া হ'লে তোমাৰ সেই বেমাৰ চব আহে। তেতিয়া মানে তোমাৰ নোহোৱা বেমাৰবোৰ মানে
নহয়, সৰুতে মানে হাতত চাতত লাগাবোৰ বিষাবলৈ ধৰে, তোমাৰ সৰুত লাগাবোৰ, অ', আগতে এতিয়া মানে আমাৰ ডেকা কালত লাগাবোৰ বুঢ়া হ'লে মানে তেতিয়াহে মানে সেইটো বস্তুবোৰ বিষ ওলাই বুলি কয়।
অ', হয়, সেইকাৰণে তেতিয়া বিষ ওলাই আৰু, সেইকাৰণে বেছি কষ্ট-ক কষ্ট কৰা মানুহ বিলাকৰ মানে পতককে বেমাৰ নহয়, কিন্তু যেতিয়া হয় ন বুঢ়া হোৱাৰ পিছতে হয় আৰু বহুত হয় বেমাৰ তেতিয়া আৰু সিহঁতে মানে উঠিবও নোৱাৰে, কিবা কামো কৰিব নোৱাৰে, বহুত
যিত-যেতিয়ালৈকে কাম চাম কৰি থাকে ন, সিহঁতৰ মানে বেমাৰটো কম-কম হৈ থাকে আৰু যেতিয়া কাম চাম চাম কৰিবলৈ অলপ এ-সেইটো হৈ যায় কমি যায় ন, তাৰপিছত বেমাৰটো আৰম্ভ হৈ যায় আৰু।
হয় হয়, মানে কাম কৰা মানুহ বিলাকে কামটো পতককে এৰি দিলে সিহঁতৰ মানে বিষ উঠি যায় মানে, গাৱৰ বিষ উঠি আৰু তোমাৰ যেনেকুৱা কিবা কিবি সেই বেমাৰ হৈ যায় আৰু।
সিহঁতৰো মানে সেনেকুৱাই হয়, সিহঁতৰ মানে অ'-সেয়াই আৰু।
হয় হয় দিয়া, ঠিক আছে দিয়া, দিয়া ৰাখোঁ, দিয়া থেংক ইউ।
ঠিকে আছে, উম।